হেল্ল' শুনিছা?
অ', শুনিছো দিয়া, কোৱা?
কি কৰিছা?
এ শুই আছিলো, অলপ আগতে উঠি পেলাই চোতালখন সাৰি থৈ আহিছো।
অ', আজি কেনেকোঁৱা বতৰ, তোমালোকৰ ফালে?
বতৰতো অথনি অলপ বৰষুণ দিওঁ, দিওঁ কৰিছিলে, এতিয়া একোৱেই নাই।
উম, হয় দিয়া, আমাৰ ফালেও তেনেকুৱা কৰিছিলে। উম। তথাপিও আজি বতৰটো আগতকেতো ঠিকে আছে কিন্তু দেই।
ত' ইমান গৰম পৰিছিলে এইকেইদিন, এতিয়া অকন ভাল আৰু হৈছে আৰু আজি। বাকী কি কৰিছাঁ? শুনিছা আছা নে? শুনিছানে?